হেল্ল' আৱাজটো শুনা পাইছা ন মোৰ অ', অ' শুনিছোঁ। মোৰ আৱাজটো শুনা পাইছা? অহ কি কৰি আছা? পিছে
অহ', মই এনেই বিজি হৈ মানে দোকানত ডিউটিত আছিলো।
অ'হকি খবৰ বাকী?
অহ বাকী ভাল বাৰু তোমাৰ।
মোৰো ভালে আৰু পিছে কি কম বা কি ঘৰৰ কি খবৰ?
ঘৰত ঠিকে থাকে চলি আছে বাৰু তোমালোকৰ কেনেকুৱা?
মোৰো ঠিকে আছে ৰাতিপুৱাই খালা নে নাই কিবা।
ৰাতিপুৱা খালো বাৰু ভাত চাত খাই আহিলা একেলগে।
অহ অহ। মানে মই ভাবিলোঁ আজি তোমাৰ লগত অলপ ডেলি লাইফৰ কথা আলোচনা কৰোঁ। তুমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰা তাকে আলোচনা কৰিম বুলি অলপ ভাবিলোঁ।
তে তুমি কি কৰি আছা এতিয়াৰ পিছে
এতিয়া মানে মই এনে বহি আছোঁ। তুমি এনে ৰাতিপুৱা কি? কৰা। ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে কি কৰা? ৰাতিপুৱা মানে কি কৰা তুমি, কেইটাত উঠা মানে?
মোৰ। ৰাতিপুৱা মই উঠোঁতে নটা দচটা মান বাজে।
অহ', বা ইমান জল্দি উঠা নেকি?
অহ কি কৰিবা আৰু উপায় নাই কিনো কৰিম অহ ছয়টা মানত মানে মোৰ ৰাতি শুৱতে অলপ দেৰি হয় এটা দুটা মান বাজে সেইকাৰণে ৰাতিপুৱা উঠাতে দেৰি হয়।
অহ পিছে পিছত কি কৰা উঠি
উঠি ধৰা চাহঁ খাই অলপ। চাহ পানী খাই গা চা ধুই মানে ডিউটি লৈ ওলাই যাওঁ আক
অহ কি ডিউটি কৰা তুমি।
মোৰ ধৰা চাইবাৰ কেফে।
আচ্ছা কেফে আছে নেকি তোমাৰ
অহ
কিহৰ কেফে মানে কিহৰ কেফেত।
ধৰা প্ৰাইভেট কেফেত তোমাৰ অনলাইন এপ্লিকেচন যিমান পাৰা তোমাৰ অনলাইনত থাকে। এইবোৰ কৰা থাকে
তোমালোকৰ কেফেত কি কি পোৱা যায়?
তোমাৰ ধৰা বাইনিং। প্ৰাই বাইনিং তোমাৰ প্ৰীণ্টআউট হয় ব্লেক এন্দ ৱাইট। আধাৰ কাৰ্ড বনোৱাৰ এইবোৰ পি ভি চি কাৰ্ড চাত চব বনোৱা হয় এইবাবে।
ঠিকে আছে, তত মই আকৌ ৰাতিপুৱা উঠো, উঠিকেনে আৰু ৰাতিপুৱা উঠিব লাগে আৰু। ছয়টা মানত উঠো, উঠিকেনে আৰু উঠো গা চা ধো ধুইকেনে তাৰপিছত আৰু ভাত - চাত খাও খাই কেনে তাৰপিছত আৰু কলেজ গুচি যাওঁ, ইণ্টাৰ্ণচিপ থাকে ন সেইকাৰণে কলেজ হয় আহিকিনে আকৌ ঘৰৰ কাম থাকে অলপ। কাম খোপা কৰো, কৰি কেনে আহি ইয়াত ইণ্টাৰ্ণশ্বিপ মোৰ আৰু আ হৈ গল মানে বি আ পোন্ধৰ দিনমান হ'ল আৰু ইন্টাৰ্ণশ্বিপৰ।
চাম।
উম, তোমাৰ কি হল মানে ই এ তোমাৰ ইণ্টাৰনশ্বীপ আছে নেকি?
অ মোৰতো ইণ্টাৰশ্বীপ নাই বাৰু, মই ডীগ্ৰী যাম।
অ, তোমাৰ ডিগ্ৰী কামপ্লিট হল নেকি?
অ, মই জাষ্ট আ চেম চিক্স চেমৰ ইকজাম দিলো।
অ অ, মোৰ আকৌ ফিফ চেমিষ্টাৰ হয় ন, তো মানে মোৰ ইণ্টাৰ্নশিপ চলি আছে ত ইণ্টাৰ্নশিপ তে কৰো আৰু কলেজতে মানে ইণ্টাৰ্নশিপ কৰি আছোঁ আৰু।
উম।
পিছত আৰু ইন্টাৰ্নশ্বিপৰ পৰা আহো আহি কেনে পিছত আৰু ভাত খাও, ভাত খাই কেনে গা চা ধুই লও, ৰাতিপুৱা যাও আকৌ ইমান গৰমটো দিয়ে আকৌ আহি গা ধুব ল
হয় হয় মই, ত আহো আহি কেনে গা চা ধুই আকৌ মই মানে ভাত - চাত খালো, খাই কেনে অলপ টাইম ফনটো চালো চোৱাৰ পিছ ত বাৰু অলপ টাইম শুই যাওঁ মানে ভাগৰ লাগে ন আহি।
অ, ইমান গৰমত গা মানে বেমাৰো হৈ যাব, ইমান ৰদত
উম উম উম আৰু তো জানা বতৰটো কেনে কা হৈ আছে হঠাতে মানে বৰষুণ দিয়ে হঠাতে আকৌ ৰ'দ দিয়ে এই পৰহি আকৌ বৰষুণ দি কেনে আমাৰ ফালে আকৌ ছিক্স মাইল ফালে জানা ন? পানী যে হৈ যায়। উম বানপানী হৈ গ'ল আকৌ পৰহি সেইটোৱে আকৌ তাৰ আগতে আকৌ ইমান ৰ'দ দি আছিল, ৰ'দত একদম গৰমে একদম ন ক'বা আৰু কি হালত হৈ আছিল? হঠাতে আৰু বৰষুণ দি বানপানী হৈ গৈছে। ইয়াতেতো মানুহ একদম বানপানীত নকবা পানী - পানী হৈ গৈছে পোৰা।
আজি ৰ কালি বৰষুণ কেনেকা
উম। সেইটোৱে আৰু গৰমখনত আহোঁ আৰু আহি কেনে আৰু গা চা ধুই, ভাত -চাত খালোঁ, খাই কেনে আকৌ অলপ টাইম শু ভাগৰ লগাৰ কাৰণে ফোনটো চাই ভাগৰ লাগে। তাৰ পিছত আকৌ আৰু উঠো, উঠি কেনে আকৌ কাম কৰিব লগা হয়, ছোৱালী মানুহ হয়। জানানো ঘৰত কাম থাকে অলপ আম্মাৰো সহায় কৰিব লাগে।
অ পিছে ৰাতি কি কৰা আকৌ
ৰাতি আকৌ অলপ মানে আম্মাৰ লগত অলপ অলপ চিকেন বিকেন বনাও মন গলে বনাও ন গলে নবনাও আৰু কেতিয়াবা কেতিয়াবা ফোনটো চাও আৰু কেতিয়াবা এটা কাম থাকে আৰু
ডেইলি চিকেন বনুৱা নি
উম জিভাত যাওঁ আকৌ সন্ধিয়া জিমত য আকৌ এভথিং বনাব নোৱাৰো মই কুকিং বহুত বেয়া হয় বেয়া হয় মানে যিটো বস্তু শিকো মানে ভালকে শিকো আৰু ভালকে বনাও পাৰু যেনে চিকেন ত এনে মই নোৱাৰো একো মানে চিকেনটো বনাব পাৰো দেন তোমাৰ ৰুটি বুটি দেন তোমাৰ ভাত বাত বনাব পাৰো মানে চব্জি বনাব নোৱাৰো চবজিত মানে মই চিকেনটো বনাব পাৰো
আচ্ছা চব্জি এনে কি চব্জি পাৰা
হা
চবজি কি চব্জি পাৰ বনাব
চব্জি নোৱাৰো মই চিকেন বনাব পাৰো মই ক'লো দেখোন তুমি পাৰা নেকি এনে বনাব কাৰণে কুকিং পাৰা
কুকিং পাৰো বাৰু ভাত দালি ভাজি এইবোৰ বনাব পাৰু
বা আজিকালি ল'ৰা খোপা মোৰ ফ্ৰেণ্ড খোপা মোৰো ফ্ৰেণ্ডছ আছে ন ল'ৰা ফ্ৰেণ্ড খপা সিহঁতেও মানে চব পাৰে ভাত বনাব পাৰে দালি বনাব পাৰে মাছ মাংস চব বনাব পাৰে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'